অ', কি কৰি আছিলা? অ', মই এই ভাত খাই অলপ শুই দিছিলোঁ। অ', এই জাষ্ট উঠিলোঁ। অ', অ', এই মানে মোৰ অহা সপ্তাহত জন্মদিন।
অ', হয়, নেকি? অহ, মই গম পাওঁ বাৰু।
অ', সৰু চাই কৰিম বুলি।
অ', কি কৰিবা?
শুনিছ-শুনিছা? কি কৰিবা? অ', সেয়ে মানে মই কি কৰিম, সেনেকৈ ভা-ভাবা নাই, সিমান ভাল কে, কিন্তু তেওঁ আৰু মানে অ', অলপ কিবা জন্মদিন বুলি কৰিম, ঘৰতে উম, মানে বুলি ভাবিছোঁ আৰু সৰু চাই।
অ', অ'
অ', অ', ভালেই উম, হম, হম, সেই মানে এতিয়া বাকী তুমি‌ আ, কি? সেই অ', অহা সপ্তাহে ভাবিছোঁ যে কি পিন্ধিবা বুলি ভাবিছা? মই ভাবিছোঁ যে, এনেকুৱা এটা ভাল চাই ড্ৰেছে পি কি পিন্ধিম, পিন্ধিবা বুলি ভাবিছা? অ', মই ভাবিছোঁ মো, ড্ৰেছে পিন্ধিম দিয়া, উম, হম। আৰু এই মানে বহুত দিনৰ পাছত পাতিম বুলি ভাবিছোঁ সৰুকে নহ'লে, পতাই নহয় মানে। এই মানে লগ, বন্ধু এইবোৰ মানে আহিব নোখোজে, চবৰে কিবা, কিবি দিগদাৰি হৈ থাকে। ত' সেইকাৰণে এইবাৰ ভাবিছোঁ যে, মাতি দিওঁ আৰু, মোৰো নিজৰ দিগদাৰী হৈ থাকে ঘৰত ত' এইবাৰ চব মিলি আছে বুলি মাতি দিওঁ।
অ', ঠিকে কৰিছা, এনেয়ো পতা নহয়ে আমাৰ সৰু কে হ'লেও মানে যিয়ো হওঁক অ', পাতিলে কিছুমান লগ, লগ হম ভাল লাগিব আমি একেলগে আ, মজা কৰিম আৰু।
হম, হম, হম। বাকী আৰু
কিমান মানে হেৰি আৰু, এইবছৰ অলপমান ভালকে পাতা নহ'ল। অহা বছৰ আৰু ভালকে পাতিম বুলি ভাবিছো। যি হলেও অ', মানে সেই আৰু সৰু চাই ঘৰতে পাতিছো, সেইটোৱে বহুত ডাঙৰ কথা বুলিয়ে মই ভাবিছো এতিয়া আৰু। কাৰণ নহ'লে পতাই নহয়। উম', হয় হয়, আ', একো নাই দিয়া, হোম, হোম। আগৰ কথাই মনত পৰে, একদম সৰু থাকোতেতো পুৰা ভালকৈ পাতিছিল ন চবৰে, সেনেকৈ বহুত মানুহ মতা গৈছিল, সেইটো হয়, এ এইবোৰ দিন ভালে আছিল আৰু, তোমাৰো সেনেকে পাতিছিলে নে?
অ', মোৰটো
উম' প্ৰিয় জন্মদিনৰ স্মৃতি বুলি ভাবিলে বন্ধু বোৰে একদিন মোক মানে আ', মনে মনে নোকোৱাকৈ মাতিছিলে, তাৰপিছত মানে মোক
ছাৰপ্ৰাইজ দিছিলে আৰু জন্মদিন ৰ দিনাখন, মোৰ বহুত ভাল লাগিছিল সেইদিনা, মানে মই আহ' আহ', মানে কেতিয়াও ভাবাই নাই যে এনেকুৱা কোনোবাই কৰিব। তাৰ পিছত মানে এনেকুৱা এটা স্মৃতি মানে মই কেতিয়াও পা
মই কেতিয়াও পাহৰিব নোৱাৰিম, উহ, হম', নাই বুজিছো, মই হ'লে টো কান্দিয়ে দিলো হয়। মই মোৰ এনেকুৱা এজনী আছিলে।
তাই মানে বাহিৰত থাকে, তাই তাৰপিছত একদিন মোক
এনে আজি তই ঘৰত থাকিবি নে? মই তোক ফোন কৰিম বোলে।
ত' তাৰপিছত মই ইমান ভাবা নাই আৰু, যে অ', মই কৈছো অ', মই ঘৰতে আছ ফোন কৰি দিবি। তাৰপিছত মই আৰু ইমান একো ভবা নাই, তাৰপিছত মই এই অ', মোৰ ৰুমত আছিলো, পুতুককে দেখোন দৰ্জা খুলি তাই আহি গ'ল। মানে তাৰ পিছত অ', মানে মোৰ বিশ্বাস হ হোৱা নাছিল সঁচাই কওঁ যদি, আৰু মানে আ', অলপমান সেইখিনি সময়ত মোৰ মনতটো বেয়াও লাগি আছিল কিবা কাৰনত। ত' তাই যে সেনেকে ফটুককে আহি যাব, মই একদম ভবা নাছিলো আৰু, তাই আহিফালে তাৰ পিছত সেনেকে ভাল লাগি গ'ল আৰু মোৰ মানে কান্দা ওলোৱা গ'ল আৰু, কাৰণ মনটো অলৰেডি মানে আকোন মানে মনটো বেয়াই লাগি আছিল ন।
উম উম।
উম উম সেয়ে আৰু মানে ভাল লগা মানুহৰ লগত জন্ম দিন কটাই পালে ভালে লাগে দিয়াচোন। মোৰ বেছিভাগ সময়
হুম
অ' উম মোৰ যি পৰিবাৰৰ লগতে হৈ যায় বাৰ্থ মানে জন্মদিন
অ। অ বাহিৰৰ পৰা পাই থাকিলে আমাৰ
মেকআপ অলপ সাজি কাচি আহিবা। মই ভাবিছোঁ ভালকৈ ফটো উঠিম, অলপমান ঘৰ ঘৰতে মানে ধুনীয়াকৈ সজাই এটা ৱাল মানে- সজাই পেলাই তাতে ভালকৈ ফটো উঠিম বুলি ভাবিছোঁ আৰু।
অ অ। ঠিকে ভাবিছা মোৰ বাৰু এইবিলাকত মানে বহুত ভাল লাগে এনেকে ওলাই মেলি আমি নাযাওঁৱেই ন। কেতিয়াবা কেতিয়াবা এনেকুৱা দিনবোৰ ওলাই আৰু- তেতিয়া যদি আমি ফটো তুলিব পাৰো ভালদৰে সেইটোয়ে মানে আমাৰ
সেইটোয়ে মানে আমাৰ এটা স্মৃতি ন। উম, উম সেইকাৰণে। বাকী, এ কেকটো কেক কেনেকুৱা কেক আনো, মানে চবকে মই সুধি আছোঁ, চবে যাতে ভাল পাই কাৰণ তোমালোকে খাবা ন! ত সেইটো হিচাপত মানে মই- ভাবিছোঁ আৰু কিবা এটা সেনেকুৱা দি দিম। যেনেকুৱা ভাবিছা।
প্ৰথমতে তোমাক কে'কৰ ফ্লেভাৰটো চোৱা হা সেইটো তোমাৰ যিটো প্ৰিয় হয় সেইটোয়ে লোৱা আমাৰতো মানে চলি যাব কিন্তু তোমাৰ দিনটোত মানে তোমাৰ প্ৰিয় হোৱাটো ভাল।
প্ৰিয় হোৱাটো ভাল উম সেইটো হয় বাৰু কিন্তু সেই আৰু মই দিম। তাৰপিছত কেকটো কোনোবাই ভাল নাপায়। নাখালে সেই টো আৰু বেয়া লাগে। সেইকাৰণে সুধি আছিলো আৰু যদি মানে সেই আৰু। চবেই সন্মতি হোৱা এটা হলে ভাল। মই এনে চকলেট ভাল পাওঁ।
অঁহ
অ' মোৰতটো ৰেড বেলবেট ভাল লাগে। কিন্তু টো চকলেটটো ভাল লাগে দেই। উম, উম বুজিছোঁ। সেই ৰেড ভেলভেট কেক টো মোৰ আগতে ভাল লাগিছিল। মাজতে তাৰপিছত মোৰ ভাবিলো যে বহুত খালো অঁ, চকলেট কেক। মই শোৱা ষ্টাৰ্ট, মানে খোৱা আৰম্ভ কৰি দিলোঁ উম চাও দিয়াচোন কি কৰো চবে চাওঁ কাৰণ ৰেড ভেলবেটো খোৱা বহুত দিন হ'ল বাৰু যদি চবে সেনেকৈ কিবা এটা কয় তেতিয়াহ'লে আৰু দি দিম সেনেকৈ
অ সেইটো আমি সুধি লওঁ অ চবক কে যদি ৰেড ভেলট চবে ভাল পায় তেতিয়াহলে এ এটা ৰেড ভেট, ভেটৰ তুমি সৰু এটা কেক দিব পাৰা আৰু এটা সৰু এটা কেক তুমি চকলেট- দিব পাৰা তেতিয়া মানে কমতো হৈ যায় আৰু মানে উম বেছি সেয়ে মানে অ চিন্তা কৰিবলগীয়াও নহয় কোনে কোনটো মানে মানে ভাল নাপাব,
সোমাব উম উম বুজিছো এই আৰু আৰু এটা বছৰ গুচি গ'ল ভাবি চালে বেয়াও লাগে। মানে সেইটো হয় উম এতিয়া মানে সময়ৰ লগত কত এনে
আহে আৰু এত
আহে আৰু এইটো দিন, সেয়াই এ আৰু এটা বছৰ গল, এই বছৰটো এনে এনে যোৱা টাইপে লাগি আছে। আৰু এক বছৰ বুঢ়া হোৱা বুলিও ক'ব পাৰি। লাহে লাহে আৰু ককালৰ বিষ চিষ আৰম্ভ হব আৰু মোৰো।
নাই ৰ বা সেইখিনিৰ কাৰণে অলপ টাইম আছে, আমি বাৰু এতিয়াও গাভৰু হৈ আছো।
সেইটো হয় কিন্তু সেই আৰু ভাবা যায় যে আগৰ সময়ত তো এনেকুৱা গাভৰু বয়সত ছোৱালী বোৰতো বিয়াই দিয়া গৈছিল।
সেইটো হয় এতিয়া কি কবা মানে সময়ৰ লগত সকলো সলনি হব ধৰিছে কিন্ টো আমাৰ মানে খোৱ বোৰোতো মানে বহুত মানে খাৰ দিয়া হয় ন সেইটো কাৰণে মানে অলপ ভয়ো লাগে বেমাৰ বোৰ মানে বেছি হৈ গৈছে।
বেছি হৈ গৈছে। উম সেইয়ে সেইকাৰণে বেছি জল্দি জল্দি সবৰে বেমাৰ হয় আৰু জল্দি জল্দি সেই আৰু মানে চব বস্তু আজিকালি বাচ্ছা মানে বোৰো বহুত ডাঙৰ ডাঙৰকে মানে সেই জল্দি জল্দি ডাঙৰ হয়। আজিকালি ধৰিবই নোৱাৰি অঁ অঁ কোন কিমান বয়সৰ হয়। আৰু বহুত ওখ ওখ, সেইটোৱে অঁ
অঁ সেইটো হয়, আৰু তুলনিও বহুত জল্দি হৈ যা
সেইয়ে উম উম। সেইয়ে। আৰু উপায় নাই সেইয়ে। বাকী তুমি এতিয়া সেইটো খায় জিৰণি ল'বা নে কি?
অঁহ। মই এতিয়া জোৰণি অলপ লৈ আছিলো, আজি মানে দিনত বহুত কাম কৰিলো ঘৰৰ মানে বন্ধ পাইছো বুলি, এনেইটো কৰাই নহয় ন সেইকাৰণে ইমান কৰিলো এতিয়া মানে অলপ ভাগৰ ধৰিছে আৰু।
উম, উম, বুজিছো বুজিছো দিয়া নহ'লে নিমন্ত্ৰণ থাকিলে। আহিবা।
অ', তোমাক আগতীয়াকে আহ জন্মদিনৰ শুভেচ্ছা দিলো দেই।
চ্ছা দিলো দেই অ', অ', ধন
অহ দিয়া।
অ', দিয়া। উম।